হেল্ল'।কি কৰি আছ?
এয়া আছো এনে। কি মনত পেলালি অ' ইমান দিনৰ মূৰত।
উম, নিজেইেতটো ফোন-চোন এটা নকৰয়। অ', বোলো মইয়ে কৰি চাওঁ‌, হয় হয়। দে এতিয়াতো ময়ে ফোনটো কৰিলো ন?
উম, মনত যে পৰি়লে ভাল লাগে।
তাকে, তাকে বাকী কচোন খবৰ খাতি ক?
খবৰ-খাতি ভালে আছ আৰু দেচোন। এতিয়া খেতিৰ চিজন যে।
তাকে তাকে সেইটো হয় বাৰু। উম। মই আছো আৰু যেন তেন আৰু এই ট্ৰেক্টৰে হাল বাই আছে তাকে চাই আছো মানে ।ড্ৰাইভাৰটো নহবা খেলি মেলি কৈ
অ' তহঁতৰ ট্ৰেক্টৰ আছে নহয়? উম ট্ৰেক্টৰৰ ট্ৰেক্টৰৰ পিছত ঘূৰি ফুৰিছ ন।
এ ঘূৰি ফুৰিছো আৰু কি কৰিবি।
উম হ দো
উম হম। বাকী তই কি কৰি আছ বৰ্তমান?
মই গৰুকেইটা লৰাবলৈ আহিছিলোঁ মেথাৰ ভিতৰলৈ।
অ' হা
উম তাৰ পিছত এই গৰু লৰাবলৈ আহি মেঠাই পৰৰ বহিছো।
তাকে তাকে।
ভাত পানী খাল দেই মই অ'। কিহেৰে খালি?
মই ভাতটো ঢেকীয়া আলু ভাজিছিলে তাৰ পৰা দালি বনালে টেঙা দি পেলাই। হেৰি যে টেঙামৰা শাক যে টেঙ মোৱা শাকৰ যোনটো পাতটো সেই পাতটো দি পেলাই দালি বনালে। তই কিহে খালি?
মই এই মাটিমাহৰ দালি বনাইছিলে।
অ'
অ' তাৰপিছত আকৌ ৰঙালাও ভাজিছিলে।
এ নকবি আৰু একদম পুৰা কম্বিনেশ্যন মিলি গৈছে। মাটি পিচোন মকৰা দিম তেনেকে খাবলৈ খাৰ বনাব লাগিব কিন্তু মাটি বাহৰ
উম আৰু খাইেই বনাইছিলে আজিও আ
নুশুনাবি নুশুনাবি গুচি যাম আকৌ দেই ঘপককে।
উম গুচি আহ আহিম আহিম বুলি কওঁ আজিলৈকেতো আহিবই পৰা নাই।
এতিয়াই গুচি যাম আকৌ দেই। তই একম মোৰ প্ৰিয় খাদ্যৰ কথা কৈ দিলি।
উম গুচ আহা গুচি আহ খাবি।
উম তোৰ তোৰ ভাগ তোৰ ভাগলৈ যদি থৈ দিয়া আছে। তথাপিও তোৰ ভাগকে কাঢ়ি খাম আৰু
উম খাই দিবি, খাই দিবি মই নাই নেখাওঁৰে
উম নিদয়ে আহ নও মই গলে খাবলৈ তেওঁোক
উম ইমান ভাল বাৰু
উম বহুত বহুত।
আহ ময়ো বেয়া নাপাওঁ অ' ভালে পাওঁ।
আজি পঢ়া-শুনা কি কৰিলি?
এতিয়া তোৰ গ্ৰেজুৱেচনটো কমপ্লিট হৈছে আৰু! তাকে, বাকী ভাবি আছো কিনো কৰো?
উম, তাকে। বাকী বৰ্তমান কিবা বিজনেছ? লগাই আছনে?
বিজনেচ মানে, তোৰ এই ঘৰতে এই মুখাৰ শিল্পবিলাক অকমান বনাই আছো।
অ' মোক শিকাম বুলিতো নিশিকালি! মই পাহৰিছিলো সেইটো বিষয় লৈ পেলাই।
উম, আহিবি তই নাহয়ে আকৌ! তোক নাহিলে মই তোৰ ঘৰত গৈ শিকাব নোৱাৰো ন?
তইনো মোক ঘৰত আহি শিকাই গ'লে কিটো হয়! তই মোক শিকাই থৈ যাব পাৰ ন!
মানে এতিয়া মই তোৰ ঘৰলৈ গ'লে ধৰ, এতিয়া বাঁহ-চাহৰ পৰা ধৰি চব মানে বস্তুবিলাক মানে মোৰ ঘৰত এতিয়া ৰুমটোত, চব মানে গোটাই থোৱাই আছে দেচোন। এতিয়া আহিলে মানে মোৰ সুবিধা হয় আৰু!
এ দে যাম নিশ্চয় শিকিমগে। উম, হুম।
উম মানে এইখিনিকে বনাই আছোঁ আৰু, ইনকাম তেনেকে চলি আছে। তাপছ উম! কাৰোবাক লাগিলে কবি, মই চব বনাওঁ মুখা।
উম হুম। ঠিকে আছে মই কম বাৰু।
অ'। মই এই, মই আউনীআটি সত্ৰত শিকিছিলোঁ।
অ' হ
অ' তাতে শিকি পেলাই অহা আৰু।
ৰখচোন মোকতো মাজুলী নিম বুলি কৈছিলি! তইতো মোক মাজুলীও নিনিলি।
অ' মাজুলী মই এইকিদিনতে যামেই। যাৱ যদি ওলাবিচোন, মই মানে লগ এটা বিচাৰিয়ে আছিলোঁ। মোৰ মানে কেইটামান আধৰুৱা হৈ আছিলে।
অ', বাকী হেৰি আকৌ এইটো কি বুলি কয় তাকে দশ পোন্ধৰ দিন ৰ। হেৰি মই মানে খেতিত লাগি আছোঁ যে বৰ্তমান।
এই নহয় মইয়ো খেতিতে লাগি আছোঁ, খেতিটো এদাই হ'লেহে মইও যাম মানে।
অ' অ' তহঁতৰ বোকা দিছে নে?
বোকা আমাৰ দিয়া নাই, কাইলৰ পৰা মানৰ পৰা দিবহে। মই মানে খেতিটো এদায় কৰিহে যাম মানে, মোৰ মানে কেইটামান কমপ্লিট নহ'লে। সেইকেইটা মই শিকি আহিবগৈ লাগিব মানে। এ তালৈ গ'লে এসপ্তাহ মান উলিয়াই যাবি হা।
অ' মইতো থকাকে যাম। মোৰ অইনটো নহয়, মাজুলী সত্ৰৰ নগৰী বুলি কোৱা শুনিছা ন! মই গ'লে আটাইকেইখন সত্ৰ মোক দেখুৱাব লাগিব। তই যেতিয়া তাত আগতে গৈছ লগতে তোৰ মুখা শিল্পতো শিকাব লাগিবই।
অ' শিকাই দিম শিকাই দিম। মই গৈয়ে থাকো ন, এ মাজুলীত তাৰ পিছত মানে এইবিলাক, চব সত্ৰ ঘূৰিয়ে ফুৰো তয়ো যাবি।
অ' মোক লৈ যাব লাগিব, দায়িত্ব তোক দি দিলো। বাকী খোৱা-মেলা বা যোৱা-মেলা। চিন্তা কৰিব নালাগে। জাষ্ট মোক লগত লৈ গ'লেই হ'ল।
হে মই কেলে চিন্তা কৰিম! তাতে ধৰ ৰুম আছেই মই আগতে থাকি অহা। উম ৰুমৰ কাৰণে চিন্তা নাই, খোৱা-খোৱাও চিন্তা নাই। উ আৰু তাত তাত শিকিম বুলি ক'লে আউনীআটি এ আউনীআটি সত্ৰত গ'লে মানে তোৰ মোক, মোক চিনি পায় যে। আৰু মোৰ লগত গৈছো বুলি ক'লে তইয়ো সুবিধাবিলাক পাবি মানে!
তাকেই তাকেই।
কি থকা যে, উম!
তাৰ পৰা হেৰি নহয় এইটো কি বুলি কয় তোৰ তাত অক মূ খা শিল্প বাদে আৰু মিউজিয়াম আছে বুলি
অ আছে আছে তাকে মই মিউজিয়াম মানে মই শিকা নাই তাতে আছে তই এ চব পাবি।
অ মানে তাত আগৰ দিনৰ অ আগৰ দিনৰ বোলে পিষ্টল, তাৰপিছত তিতাঁতৰ কিবা লাফুটি মানে তেনেকুৱা ধৰণৰ মানুহে নিৰ্মিত মানে আদিম যুগৰ নিৰ্মিত পিষ্টল, বৰ মান মানে হেৰি হৈ আছে বুলি কোৱা শুনিছোঁ।
তেওঁ চব আছে তই চাব পাৰিবি বিন্দাস কে, তাকে তালৈ গ'লে মোবাইল লৈহে ভিতৰলৈ যাব নিদিয়ে তোক ধুনীয়াকে এ চাবলৈ দিব সময় দিব ফটো মাৰিবলৈ নিদিয়ে, মোবাইল নিবলৈ ভিত ৰ এলাও নাই মানে।
অ অ বাকী তাত এ কাউন্টাৰত কিবা টিকেট চিকেট লয় নে কি, যদি মোবাইল মানে এনেকে জমা লয় ন টিকেট চিকেটটো ত তাত চাগে কিবা ব্যৱস্থা আছে যিহেতু মিউজিয়াম আছে ন মিউজিয়ামটো সংৰক্ষণ কৰিবলে বা সংৰক্ষিত কৰি ৰাখি খিবলে কিবা এটা এমাউন্ট এটা লব লাগে।
নহয় সৰু সৰু এমাউন্ট এটা লয় বাৰু দেই উম। টিকেট এটা দিয়ে, এ টিকেটটো কথা নাই তই আগৰ দিনৰ বস্তু বিলাক দেখাত সেইটো ভাগ ভাগ্য আৰু উম।
বাকী তহঁতৰ সেইফালে এবাৰ বিহু কেনেকুৱা গ'ল?
বিহু ভালেই গ'ল ভালেই গ'ল, আহ হুঁচৰি গাইছিল নে তহঁতে?
উম হুঁচৰি গাই আছিলো আমাৰ ৰাইজে হুঁচৰি গাইছিলে।
অহ।
উম ৰাইজৰ লগতে গালো আৰু তাৰ পৰা তোৰ তিনদিন গালো বেছিদিন নাগালো। মানে চবৰে অফিচ আছে ন। গুচি গুচি যায় আৰু তাৰ পৰা আমি সামৰি পেলাই প্ৰীতিভোজ এটা খালো আটাইকেইজন গোট খাই লৈ পেলাই।
অ।
উম তেনেকে হেৰি হ'ল তহঁতৰ হুঁচৰি গাইছিলি।
আমাৰো হুঁচৰি গাইছো আমাৰ ৰাইজৰে গাই আছিলো মানে এ আমাৰ নামঘৰ ভাগ বনাই আছে। উম নামঘৰৰ ভাগলৈ মানে উম হুঁচৰি গাইছিলো আৰু ৰাইজে। আমাৰো চাৰি পাঁচ দিন মান গোৱা হ'ল। তাৰপাছত তোৰ প্ৰীতি ভোজ এটা খালোঁ। আৰু মানে ৰাইজৰ লগত গোৱা কথাটোয়ে ভাল আৰু।
এ ভাল ভাল অইনটো নহয় মানে তোমাৰ আমাৰ অসমীয়া সংস্কৃতিটো তোৰ বৰ্তমান যুগটো বহুত আধুনিক হৈ গ'ল ন। তোৰ মানে হুচৰি বুলি ক'লে আজিকালি প্ৰায়ভাগ সৰু ল'ৰা - ছোৱালীবিলাকে বৰ্তমান সৰু ল'ৰা- ছোৱালীবিলাক মানে বুজিয়ে নাপায় কিনো মানে আৰু ত টাউন চা উনত থকা বিলাকেতো প্ৰায়ভাগেই গম নাপায় আমাৰ গাৱলীয়াত যোনবিলাক থাক সিহঁতে অলপ চলপ বুজি পায় আৰু অসমীয়া সংস্কৃতিটো আমিয়ে যদি বজায় নেৰাখো আৰু কোনে ৰাখিব দেচোন।
উম তাকে তাকে হলেও আমাৰ জেনেৰেশ্যন টোৱে ভালকে পালো আৰু
তাকে তাকে পালো বাৰু এইবিলাক।
উম আমাৰ সৌভাগ্য।
উম বাকী হেৰি কৰিবিচোন আমি মই মানে তোৰ সতেতো মাজুলী যাম যাম, মানে তোৰ লগত যাম কিন্তু হেৰি মই মানে আমাৰ ঘৰৰ আটাইকেইটা ফেমিলি মেম্বাৰ হেৰিয়ত যাম বুলি ভাবিছো। খেতি উঠাৰ পিছতে শিৱসাগৰ যাম বুলি ভাবিছো। ভ্ৰমণ নহয় বাৰু এনে আমি ঘৰৰ মানুহ কেইটাহে যাম বেলেগকে নাযায় তেনেকে। ।
তেতিয়া মোকো লৈ লবি গোটেই কেইটা যাম তেতিয়া তহঁতৰ ঘৰ কেইটাৰ লগত।
তাকে তাকে ওলাবি মোক সেইটোকে ক'ব লৈছিলো। আৰু হেৰি উম। তেতিয়া মানে তোৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ মই তেনেকে সৰুতে এবাৰ গৈছিলো।
উম মই বাৰু গৈছো। হলেও মানে যাবলৈ মন গৈ থাকে আৰু দেচোন বেলেগ যোৱাহৈ। নিজকো যাওঁ যাওঁ লাগি থাকে।
উম হেৰি কৰিম এইটো কি বুলি কয় ৰংঘৰ। কাৰেং ঘৰ তলাতল ঘৰ এইবিলাক জয়দল শিৱদ'ল সকলো চাই আহি পেলাই। লাষ্টৰ টিলিঙা মন্দিৰত সোমাম টিলিঙা মন্দিৰত সোমাই আমি ঘৰলৈ গুচি আহিম। বেছি দিনৰ পই হেৰি নহয় ত দুদিন দুদিন বা তিনিদিনত তাৰ কাৰণে আমি যাম মানে তাতে আমাৰ খুৰা ঘৰ আছে।
অ, দুই-তিনিদিনৰ হৈ যাব বাৰু গোটেইখিনি চাব পাৰিম। অ, তাৰপিছত তই জুবিন ক্ষেত্ৰ গৈছ নাই? আহ, আহোতে জুবিন ক্ষেত্ৰও চাই আহিব পৰা হ'ব।
উম। তাকে, তালে আকৌ যাব লাগিব বাৰু হ'ব ক'ম বাৰু তো তাৰিখটো সিদ্ধান্ত। হোৱা নাই।
নাই কৰা ন?
নাই কৰা, নাই কৰা তথাপি তই সেই কাম এটা কৰিবি ঘৰত শুনাই থবি যে মই কৈছিলো? বোলে এনেকে লগ ধৰিছে, তেতিয়া মানে তোৰ ঘপক কে পঠিয়াই দিবলৈ অকমান সুবিধাও পাব দেচোন।
অ, মোক যাবলৈ দিব বাৰু মই মানে অকলে মাজুলী-চাজুলী গৈ থকা যে।
উম, উম।
হম।
ঠিকে আছে তই জনাবি বাৰু তথাপিও। মানে মোক সুধি লৈ পেলাই ঘৰত সুধিবি সুধি লৈ পেলাই মোক কবি যে
উ।
উম, ঘৰত যাবলৈ দিব বুলি। মই তেতিয়া মানে আকৌ লগ এটা হলে ভাল লাগে আৰু দেচোন।
তহতৰ মা দেউতাহঁৰ আগতে যোৱা নাই নেকি?
মা-দেউতাহত গৈছে বাৰু মানে ময়ো সৰুতে গৈছিলো খুৰা ঘৰ আছে যে তাত। আৰু তেনেকে মানে যোৱা হোৱা নাই।
উম, উম, অ, তাত আছে ন এতিয়া?
উম।
ক'ত আছে বুলি কৈছিলি তই? অ, শিৱসাগৰত আছে ন? উম তেতিয়া আমাৰ তাতে থাকিব পাৰিম চাগে।
উম, তাতে থাকিব পৰা হ'ব আৰু বাকি মানে মোৰ তোৰ একজাম এটা ম এটা দি লওঁ। তাৰপিছতে আজৰি আৰু মই।
অ, তাৰ আগত মাজুলীৰ পৰা আহি ল'ম হা।
উম, উম।
অ, তইও শিকি আহিব পাৰিবি দুদিনমান। নাপাও, নাপাও, তইয়ো কি আহিব পাৰিবি।
উম। তাকে হেৰি এইটো কি বুলি কয় উ তোৰ মইতো খবৰটো দিম।
দিবি অ
উ। উম, বাকী হ'ব দে আৰু এতিয়া। মই তোৰ এই অকমান পথাৰলৈ আহিছিলো যে ।
অ, অ, হ'ব মই তেতিয়া গৰুকেইটা লৈ যাওঁগে আৰু দে।
অ, ঠিক আছে। দে হ'ব। ফোন-চোন এটা কৰি থাকিবি মাজে মাজে।
অ, বাৰু কৰিম দে। খেতিটো আজৰি হৈ লৈ যাম আৰু দে।
উম, ঠিক আছে হ'ব।
অঁ, হ'ব।